তোমাৰ ভৰিও আছে অ। অ শুনিছো। এ মাহীহঁতৰ ঘৰলে আহিলো।
এ তুমি গ'লা?
অ অ আজি আহিলো।
অ আচ্ছা হেৰিটো পিন্ধি চালা? হা?
কি?
এইটো যে বডিকনটো যে।
অ নায়ে চোৱা, ক'ত আছে নো পাৰ্চেলটো? উম উম চাব লাগিব।
অ পিন্ধি ছোৱা তেনে।
উম নাটিব।
কিয়?
এই সৰু আহিছে দেখোন।
পিন্ধি ছোৱা চোন‌ তুমি।
তাকে ৰবা।
তাম আছে নহয় বলা খুলি মেলি তেনেকে লগাই থোৱা চোন তাত।
উম চাব লাগিব।
উম।
কিন্তু বৰ ধুনীয়া আহি হৈছে দেই।
অ ধুনীয়াই কাপোৰটো ভাল আহিছে চাগে ন।
ইয়াৰ অৰিজিনেলস প্ৰাইচইটো ছিক্স নাইনটি নাইন লিখা আছে।
অ,
উম।
তোমাল নহ'লে নো থৈ দিবা।
উম উম।
মই ৰৈ যাম তেতিয়া?
কাৰোবাক গিফ্ট দিব পৰাও যাব বাৰু
উ, নহয় ময়ে পিন্ধিম তেতিয়া।
মই যে সিদিনাখন ৰচোন তুমি যে চাৰ্ট এটা যে লৈছিলা।
আহ।
সেই চাৰ্টটো কি কালাৰৰ আছিলে অ'?
অ' গুলোপিয়া।
পিংক কালাৰ আছিলে ন ইয়েল্ল, য়েল্ল চাৰ্ট আছেনেে নাই তোমাৰ?
য়েলো নাই মোৰ ছাট দুটা হে
অ অ মই তোমাক সেইটোৱে কবলৈ বিচাৰিছিলোঁ মানে মই সেইদিনাখন য়েল্ল চাট এটা ললোঁ। মানে মই মোলে আঁতিব বুলিয়ে ভাবিছিলোঁ হা।
আহ।
কিন্তু আৰু হেৰি হ'ল নহয় মানে ই কুটাম বিলাক ভাল নহয়। এটা পৰিলে, নাতে নাতে মোলে।
এই গোটাম খিনি চিলাই লিলে হ'ল চিলনীটো ভাল নহয় চাগে।
তোমালেও নহব কাৰণ হেৰি শৰ্ট আহিছে।
কি কৰিবা?
ডাঙৰ দিয়াহেতেন যে ইমান ভাল হ'লহঁতেন কাৰণে এইটো বহুত ধুনীয়া।
মই চাও হেৰি ৰিটাৰ্ণ আছে একচেঞ্জ আছে নেকি।
অ' মাহী, সেইটো পেলালা নেকি বক্সটো। হা? বক্সটো পেলাই দিলে।
উম। তুমি আগতে কব লাগিছিলে।
মই আকৌ হেৰি বুলি ভাবিছিলো, এ বক্সটোৰো পেলাব বুলি মই কেনেকে জানো মই ভাবিলো এ থাকো বোলে। মই ৰিটাৰ্ণ কৰিব পাৰি বুলি ভবা নাই নহয়। আহ অ'।
মই বোলো এক্সেঞ্জ আছে নেকি চাই দিলোহেতেন বক্স নেপেলোৱা হেঁতেন।
নাই এনেকোৱাই আৰু এটা অৰ্ডাৰ দি দিব পাৰা একে বেলেগ চাইজট।
আকৌ সেইটো কি কৰিবা?
এইটোও কৰবাক গিফ্ট দি দিম।
জানো এতিয়াবা ষ্টকৰ আছে ন?
নাই পাই এ ৰিটাৰ্ণ কৰিব পাৰি নাই পাৰ্চেল বিলাক?
পাৰি
এইটো টো মানে এইটো আনি লৈ পেলাই, এইটো চাইজত ৰিটাৰ্ণ কৰি দে দিলে হল।
উ কিন্তু বক্সটো থকা নে ডাইৰেক্ট এক্সেঞ্জ গ'লহেতেন চেকেণ্
উম হব পাৰে।
সাত জুলাইলৈকে আছিলো ৰিটাৰণ অ,
অ' বঢ়িয়া,
পাৰ্চলীটো নোখোলা হেঁতেন সেয়ে নহলেহেঁতেন
ময়েই খুলিবলৈ কলোঁ আকৌ। উম। পাৰফেক্ট। কোৱা।
বাকী, ঘৰলৈ কেতিয়া যাবা? অ'।
উম, উম।
ঘৰলে কেতিয়া যাবা?
ঘৰলে কেতিয়া যাম, এতিয়ালৈকে ঠিক হোৱা নাই।
তাৰ মানে এতিয়া তুমি যত কৈছিলা সেইটো চাগে আছ হা কিন্তু চাইজো ফট বল আৰু দামো বেছি হৈ গ'ল। ম নাম নাম।
থাকক তেন্তে খীণালে খীণালে পিন্ধিম।
এই বহুত বহুত তাৰমানে
ছুটি বহুত ছুটি দেই। মোলেও বহুত ছুটি হৈছে। তুমিতো পিন্ধিব নোৱাৰা মানে তোমালেও তুমিতো মোতকে অকমান ওখই হ'বা ন'? বহুত বেছি ছুটি মানে। উম। কোৱা।
এই ঘৰলৈ যাওঁতে লৈ যাবিচোন! হৰ্ষিতাক তাই আনিবি।
এই বহুত ছুটি হ'ব! তাই বহুত ওখ ন'। নাই, নাই, একেবাৰে ছুটি মানে তুমি আহ! ওচৰৰ পৰা দেখা নাই যে সেইকাৰণে তেনেকে ভাবি আছা কিন্তু বহুত বেছি ছুটি! মানে সিমানকণি ছুটি নিপিন্ধে।
মানে চিমুহতলে দুদিন এই পৰিলে আতিব বুজিছা।
অ
উম বৰ্বি, পৰি তহতলৈহে আতিব। কি হ'ল মোৰ বেগটোত বোলে তুমি হেৰি স্পৰ্টিং এটা থৈছিলা?
অ মই স্পৰ্টিং এটা থৈছিলোঁ টো।
হা,
চোৱাচোন ভালকে মই থৈছিলো?
মই ভাবিলোঁ বেলেগত থৈছা।
হা
তলত ইয়াত বেগনে ক'ত থৈছা? উম উম
হেল্ল'
অঁ অঁ কোৱা
তাৰ যে কাপোৰ বিলাক বৰ ধুনীয়াে তুমি এতিয়া সেইটোতো দেখিছা? আৰু এ যে মইও স্পৰ্টিং আনিছিলো যে সেইকেইটাও ধুনীয়া যে দীপাংকৰ স্পৰ্টিং কানা হৈছিলে সে তু বহুত ধুনীয়া জানা।
উম উম ক'ত আছ? উম উম আৰু কিবা অৰ্ডাৰ দিব লাগিব মানে ৰবা অফাৰ আহিলে।
অ' তাকে।
উম'। সত্তৰ আশী টকাত বাৰু হেৰি কি আছিলে এইটো ইমান একো হেৰি লগা নাই গাত লগা নাই।
উম' সেইটোৱেই।
উম'।
পিন্ধিব নাৱাৰে, এই যে সৰুটো তোমাতকে ওখ নেকি?
জানো পাই, কিন্তু তাইক ইমান নাই দেখোন ইয়াত তাই ইমান চুটি কাপোৰ পিন্ধিব নিদিব চাগে।
নিদিয়ে নি?
উম, নিদিব চাগে। সৰু ওখটো। আহ। কোৱা।
চেঞ্চ কৰিব পাৰিলোঁ হেঁতেন আছিলে ষ্টকত।
উম'। তাকেহে আৰু এ নাই মাহীয়ে ডাইৰেক্ট ডাষ্টবিনত পেলাই দিয়ে।
উম কোৱা।
আ বাকী কৰিছা কি?
এনেই আছো এতিয়া।
অ',
এই স্প্ৰদিংটো বেছিয়ে ডাঙৰ অনা নাই নে?
তুমিয়ে কৈছিলা অভাৰ চাইজৰ আনিবলৈ আৰু তাতকে সৰু নাছিলে সেইকাৰণে। মই মোলে নানিলো।
অভাৰ চাইজৰ মানে? এই চৰ্ট অভাৰ চাইজৰ কথা কৈছিলোঁ।
মই সেই তাৰ যে স্পৰ্টিং খিনি তেনেকুৱা ডাঙৰ ডাঙৰে আছিল সেইকাৰণে মই মোলে নানি লোৱে।
উম' হম! পিছে বেয়া লগা নাই বাৰু কালাৰটো ভালেই লাগিছে কেই টকা ল'লে?
এইটো নাইন'টি নাইন লছিলে নেকি।
ওৱান নাইনটিন
অ', ওৱান নাইনটিন
উম', তাকে হে
এতিয়া দেউতা আকৌ ইয়ালৈ কেতিয়া আহিব?
অ', অ', দেউতা কেতিয়ালৈ আহিব মই নাজানো।
কোৱা নাই এতিয়ালকে দেউতা কেতিয়ালে আহিব? তুমি সোধা নাই নেকি? দেউতালে ফোন কৰা নাই?
মই সুধা নাই
অ', অ',
অ', মই তোমাৰ আজি অথনি ফোন কৰিছিলোঁ হা। তাৰমানে মই তোমাক সুধিম বুলি ভাবিছিলোঁ দেৰিকে অ', আনাৰস আনাৰসৰ দাম কিমান অ',? আছে দাম কিমান অ',
মই নাজানোঁ নহয়।
ইয়াত যে বিগ বাস্কেট যে অ', নহয় এইটো কি আছিলে লিংকিৰ আজিকালি আহিব লৈছে হা।
উম', উম'।
কিন্তু মানে, ওৱান ফৰ এশ ঊনপঞ্চাশ টকা তলত দিলে মানে, আধা তুমি যিমানতো দাম হয়। তাৰ সমান দামেই হেৰিয়ত লাগি যায়। ডেলিভাৰী চাৰ্জত
অ', অ',
কিন্তু যদি এশ উনপঞ্চাশ টকা বা টকাতকে বেছি দিয়া হয়? তেতিয়া মানে ডেলিভাৰী চাৰ্ছ নালাগে।
আচ্ছা, আচ্ছা তাত কিন্তু ফল মূল বিলাক কেতিয়াবা কমত আহে দেই।
অহ'। সেইতোয়েটো কাৰণে দেউতাই পাঁচশ টকা আমাৰ পৰা পাই জনো।
জানো, পাই চাগে।
মই ভালকে নজনো।
ঠিকে আছে ৰ'বা হা, মই তোমাক পিছত কল কৰি আছোঁ।
আচ্ছা।